হেল্ল' হেল্ল'। হেল্ল'।
ডাঙৰীয়া, নমস্কাৰ।
হয় ডাঙৰীয়া নমস্কাৰ নমস্কাৰ নমস্কাৰ, কি কৰিছে ডাঙৰীয়া এতিয়া ৰ্বত বৰ্তমান
মই এই মাত্ৰ ভাত খাই উঠিলো আৰু, হয়। আ
অ' অ' অ' আজৰি হলে নে?
হয় হয় মই আজৰি আছোঁ।
অ' আচ্ছা আচ্ছা, মানে বাৰু আপুনি এই ময়ো মানে অকণমান আজৰি হ'লো, ভাবিলোঁ অকণমান মানে কথা পাতো। আপুনি বাৰু মানে আপোনাৰ অ' যিটো মানে দৈনন্দিন জীৱনটো ন আপোনাৰ মানে সদায় মানে আপুনি দি মানে আপোনাৰ ধৰক আজিৰ দিনটো মানে কেনেকৈ আৰম্ভণিটো হ'ল অলপ অকণমান যদি ক'ব পাৰে।
হয় মই কৈ আছো মই ৰাতিপুৱা পাঁচটা বজাত উঠিছো। তাৰ পিছত মই ল খোজকাঢ়িছো প্ৰাত ভ্ৰমণ। তাৰ তাৰ পিছত মই তাৰে তাৰ পৰা আহি অলপ শাৰীকক শাৰীৰিক পৰিশ্ৰম কৰিলো।
আচ্ছা আচ্ছা আচ্ছা মানে আপুনি ব্যায়াম কৰিলে ন
মই কৰিলো তাৰপিছত মই ৰাতি চাহ এক খালো হয় তাৰপিছত নৰ্মেলি মানে তাৰ তাৰপিছত মই নিজৰ ৰাতিপুৱাৰ ভাতটো খালো খাই মোৰ নিজৰ কাম কাজত লো আৰু হয় তাৰপিছত এতিয়া। মই দুপৰীয়া আহাৰ গ্ৰহণ কৰিছো আৰু দিনটোতো চলি আছে বাৰু হয় আপুনি কি কৰিছে বাৰু কওকচোন। অলপ।
আহ মোৰ মানে আহ আহ ৰাতিপুৱা মানে। ধৰক মোৰ যদি দিয়া মানে সদায় মানে ডৰি মই কেনে সদায় দিনটো মানে কি কৰো মই ৰাতিপুৱাৰ পৰা উঠি হয় ধৰক ৰাতিপুৱা। পোৱা মই মানে সদায় উঠো উঠি মানে ধৰক মই ছটামানত উঠো। উঠি অকণমান মই মানে বাহিৰৰ ৰাস্তাৰ ৰাস্তাৰ পিনে নাযাওঁ মই। বাহিৰত মই ঘৰতে অকমান মানে খোজ কঢ়ো মানে ঘৰতে বাউণ্ডৰী। আমাৰ তাৰপিছত মই মানে ফ্ৰেছ হওঁ মানে। তেতিয়া মই মানে গা পা ধুই আহো ধুই আহি মানে অকণমান মই ঘৰটো মোৰ মানে চাফা কৰোঁ। পৰিষ্কাৰ কৰি তাৰ পিছত মই মানে পূজা কৰো পূজা কৰি তাৰ পিছত। মানে মোৰ ৰাতিপুৱা কোৱাৰ কাৰণে কিবা বনাওঁ বনাই মেলি। তয়াৰ পিছত ধৰক মোৰ অফিচৰ তেতিয়া সময় হৈ যায় তেতিয়া মই মানে অকণমান যি মানে দুপৰীয়াা মানে খোৱাৰ কাৰণে কিবা এটা মানে বনাই লৈ তেতিয়া মানে মই অফিচৰ কাৰণে ওলাই যাওঁ তেতিয়া মোৰ বাকী দিনটোতো ধৰক অফিচতে ৰাতে আৰু আহি পিনে অফিচৰ পৰা হয় হয়।
কি ক'লে আপুনি তাৰপিছত অফিচৰ পৰা আহি কাৰ্যালয়ৰ পৰা আহে আৰু আপুনি।
হয় হয় মই মোৰ কৰ্মৰ পৰা আহোঁ তাৰপিছত মই। অ', ধৰক কোনবাদিন মোৰ যদি অকণমান মন্দিৰত যাব ইচ্ছা যায়, তেতিয়া মই মানে আ আহোঁতেই মানে মন্দিৰটো অলপ সেৱ কৰি আহোঁ মন্দিৰত। মানে ৰৈ পিনে আৰু মই মানে বিশেষ কে ধৰক মানে মঙ্গলবাৰে আৰু মানে শনিবাৰে যাওঁ আৰু এনে বেলেগ দিনত এইটো কি সুধিলে?
আপুনি মন্দিৰ
হয় হয় হয় মংগলবাৰে আৰু শনিবাৰে আৰু বাৰু তেতিয়া মই মানে ঘৰত ধৰক এয়া ছটা কেতিয়াবা মানে সাতটা বজাত আহি যাওঁ মানে ধৰক তাৰপিছত আহি পিনে মই অকমান মানে নিজে মানে। অকমান গা পা ধুই তাৰপিছত মই মানে অকমান পূজা কৰোঁ। পূজা কৰি তাৰ পিছত ঘৰৰ যদি কিবা অকমান মানে ধৰ পৰিষ্কাৰ চৰিষ্কাৰ কব কৰিব লগা আছে তেতিয়া কৰি পিনে, মই মানে তেতিয়া ৰাতিৰ যিটো আহাৰ কাৰণে খোৱাৰ কাৰণে কিবা এটা মানে বনাও। বনাই মেলি তাৰপিছত ধৰক মই কিবা এটা মানে অকণমান নিজক মানে সময় দিয়াৰ কাৰণে, কিবা এটা মই ধৰক মানে চাওঁ ধৰক মোৰ মানে ধৰক হয়
মানে মই আপোনাৰ হয়, মই আপোনাৰ পৰা বুজিলো আপুনি মান মানুহজন দৈনন্দিন জীৱনত মানে আধ্যাত্মিকতা আছে আপোনাৰ। লগতে আপুনি শাৰীৰিক মানে আপুনি শৰীৰটোকে লগতে নিজৰ মন্দিৰ বুলি ভাবি শাৰীৰিক পৰিশ্ৰম কৰে আৰু লগতে দৈনন্দিন জীৱনত আপুনি মানে খোৱা লোৱা এইবোৰ ক্ষেত্ৰত স্বাৱলম্বী আৰু আপুনি নিজৰ নিজক তদাৰক নিজকে কৰিব পাৰে আৰু। দৈনন্দিন জীৱনটোত লগতে আপুনি হয়, হয়, আপুনি মানে ধুনীয়া দৈনন্দিন জীৱন এটা জীয়াই আছে আৰু। হয় আৰু কি কৰিছিলে আপুনি?
মানে তেতিয়া ৰাতি হৈ যায় ন' তেতিয়া মোৰ মানে ৰাতি হৈ যায় নটা দশ দশটা বজাত ধৰক মই সময়মতে মানে নিজৰ খাৱাটো খাদ্যটো খাই লওঁ। খোৱাৰ পিছত তাৰপিছত মই মানে অ, ধৰক ৰাতি ৰা ৰাতি, হয়, মই খাদ্যটো গ্ৰহণ কৰি তাৰপিছত মই মানে ধৰক আ, টোপনিৰ কাৰণে মোৰ মানে হয়, সোনকালে মানে মোৰ মানে এটা মানে সদায় নিয়মিতভাৱে মই মানে সময়টো মোৰ মানে মানে ধৰক সময়টো মোৰ মানে এনে যাব যাব নিদিওঁ, ঠিক আছে। সময়টো মোৰ মানে অযথা মানে হেৰি নকৰোঁ আৰু আৰু বিয়াই নকৰোঁ আৰু মানে সময়মতে মানে মই গোটেইখিনি কাম কৰোঁ আৰু মানে মই চবকে মানে মানে ধৰক আপোনাকো মই এইটোয়ে কওঁ আপুনিও মানে আপুনিও বাৰু চাগে মানে সময়মতে কাম বোৰ কৰে ন?
হয, হয়, ডাঙৰীয়া ময়ো সময়মতে কামবোৰ কৰোঁ বাৰু। অ', লগতে আপোনাৰ দৰে ময়ো নিজৰ খাদ্য নিজে দৈনন্দিন জীৱনত বনাওঁ বা টকা উপাৰ্জন কৰোঁ। লগতে নিজৰ স্বাস্থ্যটোৰো স্বাস্থ্যৰ ক্ষেত্ৰতো নিজকে দৈনন্দিন জীৱনত ধ্যান ধ্যান যত্ন লওঁ অ', হয়, হয়, যত্ন লওঁ ঠিক কৈছে। হয় লগতে আপুনি আৰু কিবা মানে ডিচিপ্লিনটো নাৰাখি
হয় হয় হয় শুনাম পাইছো কওকচোন ডাঙৰীয়া হেল্ল' হয় ডাঙৰীয়া কওকচোন শুনা পাইছোঁ হয় হয় ডাঙৰীয়া কওকচোন হয় হয় হয়, আপোনাৰ বাৰু মানে আ, মাত খাৰ মই মানে শুনা পোৱা নাই। আ, শুনা পোৱা নাই, মই আপোনাৰ মাত খাৰ আপুনি যদি আ, ফোনত আছে আপুনি অনুগ্ৰহ কৰি আপোনাৰ আ, আপুনি কিবা কব যদি আপুনি লাইনতে আছে। হেল্ল' ডাঙৰীয়া শুনা পাইছেনে হেল্ল' হ্লে ডাঙৰীয়া শুনা পাইছেনে আপুনি যদি লাইনতে আছে অনুগ্ৰহ কৰি আপুনি আপোনাৰ থকাৰ মতামতটো প্ৰদান কৰিব হেল্ল' হয় ডাঙৰীয়া কওকচোন শুনা পাইছোঁ হয় হয় হয় হয় তাৰপিছত মই বাৰু মানে উঠি কিনে ৰাতিপুৱা ধৰক মই তেতিয়া আহ টোপনি যাওঁ টোপনি গৈ পিনে আৰুো মোক সময়মতে টোপনি যাব লাগে ৰাতিপুৱা মই তেতিয়া সোনকালে উঠিব পাৰো আহ মানে ধৰক আহ মোক ছটা বজাতো উঠিবই লাগিব উঠি কিনে তাৰপিছত মোৰ নিজৰ দৈনন্দিন মানে ধৰক কাম কাজ আৰম্ভ হৈ যায় তেতিয়াৰ পৰা মোৰ ৰাতিপুৱা উঠি মানে বহুতখিনি কাম থাকে তেতিয়া ধৰকচোন মই অকলে গোটেইখিনি যিহেতু কৰিব লাগে মই মে নি ঘৰৰ পৰা মই মানে দূৰত থাকোঁ সেইকাৰণে মোৰ মানে নিজৰ যিখিনি মোৰ নিজৰ কৰ্ম সেইখিনি ব্যক্তিগত কৰ্ম সেইখিনি মোক নিজেইে কৰিব লাগে ধৰক সেইকাৰণে মোক মানে ধৰক গোটেইখিনি সময়মতে কৰিব লাগে তাৰপিছত ৰাতিপুৱা মই উঠিলোঁ উঠি তাৰপিছত মোৰ গোটেইখিনি ধৰক বিচনাৰ বিচনা মোৰ মানে বিচনাখিনি মোৰ ঠিক কৰিব লাগে ঘৰ ঘৰটো মোৰ মানে পৰিষ্কাৰ কৰিব লাগে মুচিব লাগে তাৰপিছত মই মানে নিজৰ অকমান মানে নিজক মানে ব্যায়াম কৰোঁ ব্যায়াম কৰি পিনে তাৰপিছত মই মানে তাৰপিছত মই অকণমান পানী গ্ৰহণ কৰো পানী গ্ৰহণ কৰি তাৰ পিছত মই গা পা ধুই আহোঁ গা গা পা ধুই ভালকৈ তাৰপিছত মই আহি নিজৰ ঘৰত মানে পূজা কৰোঁ ভগৱানক আহ চাকি দিওঁ চাকি বন্তি জ্বলাই তাৰপিছত প্ৰসাদ দিওঁ প্ৰসাদ দি পিনে মই মানে কিবা এটা নিজৰ কাৰণে খোৱাৰ কাৰণে তেতিয়া আহাৰক মানে মনে আহাৰ ৰাতিপুৱা আহাৰ গ্ৰহণ কৰো মই অকমান কিবা এটা বনাই তাৰপিছত মই বা মোৰ ধৰক দুপৰীয়া আহাৰৰ কাৰণে মোৰতো অফিচত যাব লাগে দুপুৰীয়া আহাৰৰ কাৰণে মই তেতিয়া অকমান কিবা এটা বনাও ধৰক স্বাস্থ্যৰ কাৰণে মোৰ যি কোনোবাদিন অ'টছ বনাওঁ কোনোবাাদিন অকণমান দালি আদি মই খিচিৰি বনাওঁ কোনোবাদিন ধৰক অকণমান মই দুটা তিনিটা ৰৰুপ অকণমান মই ভাতে লৈ যাওঁ ত' এনেকে মই মানে অফিচৰ কাৰণে কিবা এটা অকমানকে বনাই মই মানে এটা ধৰক কিবা এটা পাত্ৰত ভৰাই কিনে টিফিনত ভৰাই কিনে মই অফিচৰ কাৰণে মানে তেতিয়া অকণমান খাই কিনে টিফিনত ভৰাই কিনে বেগত ভৰাই পানী বটল মই গোটেইখিনি এইখিনি পানী বটলত ভৰাই তাৰপিছত মই অফিচৰ কাৰণে ওলাই যাওঁ আৰু তাতেই অফিচত গৈ কিনে মোৰ মানে তাতে মোৰ কৰ্ম আৰম্ভ হৈ যায় তেতিয়া মানে মই কৰ্মত মানে লিপ্ত হৈ যাওঁ দিনটো তাৰপিছত দিনটো কৰ্ম মোৰ তেনেকে অলপ চলি থাকে দিনটো